হেল্লৌ' অঁ আছোঁ, তুমি?
এনে আছো, খবৰ খাতি কেনেকুৱা?
ভালেই ভালেই, তোমাৰ?
ভালেই ভালেই।
বা এইফালে ইমান গৰম দিছে জানা বহুত গৰম দিছে এইফালে। অঁ কি কৰিব বহুত গৰম এইফালে আজি থাৰ্টি ফ'ৰ ডিগ্ৰী মাৰিছে জানা। কালিও থাৰ্টি ফৰ মাৰিছিল, একেবাৰে থাকিবই নোৱাৰে জানা।
সিজি যাবগৈ আৰু।
সেয়াই বা আৰু কি কৰিব পাৰিবা এতিয়া- দিনেদিনে বাঢ়ি গৈ আছে আৰু গৰম। কালি চাগৈ থাৰ্টি ফাইভ মাৰিব। এতিয়া কোৱাচোন বাৰু।
লাহে লাহে তিনিটা বজালৈকে বাৰু থাৰ্টি ছিক্স মান মাৰি দিবগৈ নেকি সন্দেহে আছে।
উম' বাপৰে কি এতিয়া মূৰৰ ওপৰত আহিলেই মাথা ঘূৰাই যায় জানা। ৰ'দত ওলাবই নোৱাৰে মানুহ। এতিয়া ধৰ পোৱালী বিলাক ধৰ, এচেম্বলি যে স্কুলৰ এচেম্বলি এচেম্বলি যে- কৰে তাতেই দচটামানৰ মূৰেই ঘূৰাই যায় ৰাতিপুৱা।
তাকে মই তোমাক মানে কেটামান কথা ক'বলৈ কাৰণে ফোন কৰিলো
কোৱাচোন কোৱা সকলো কোৱা।
তোমাৰ এনেই পঢ়া-চহা কিমান আছে?
পঢ়া-চহা মানে মই পাছ আউট হ'লো বাৰু।
অ পাছ আউট মানে হোৱাটোৱেই মানে মানুহক লাগে মানে আজিকালি মানে শিক্ষাটো মেইনটো। শিক্ষাই মানে তোমাৰ চব কামেই কৰে মানে এজন ব্যক্তিৰ মানে নিজৰ মানে বুদ্ধি মানে এইবিলাক মানে চব লাগেটো আজিকালি।
অ। দা অ বা বহুত সেইবিলাক দিয়ে এতিয়া আৰু
অ, মানে তোমাৰ মানে তোমাৰ কি বুলি ক'ম বুদ্ধ বুদ্ধি মানে নৈতিকতা ভাৱ উন্নত প্ৰকাৰৰ প্ৰক্ৰিয়া মানে আধুনিক যুগৰ শি শিক্ষা মানে ডিজিটেল মাধ্যয়ম প্ৰসাৰিত মানে। চব মানে আজিকালি মানে এইবিলাকেই হৈ আছে না যুগটোৱে মানে আজিকালি পঢ়া লাগিব। পঢ়া নহ'লে মানে তুমি এইটো যুগত মানে ভালকে থাকিব নোৱাৰা মানে একো কামেই কৰিব নোৱাৰিবা।
এই যুগটোত মানে অ সেইটো হয় বাৰু। এইটো তোমাৰ পঢ়া নহ'লে এতিয়া কোনে এতিয়া চোৱা
এডুকেচন লেভেলটো মানে লাগিবই আজিকালি মানে কমেও নাই কমেও অলপ হ'লেও লাগিবই মানে এডুকেশ্যন হাই হ'লেহে মানে তুমি কিবা এটা নহয় কিবা এটা কৰিব পাৰা এইখন পৃথিৱীত। ডিজিটেল আজিকালি চব ডিজিটেলেই না টেকনলজি ইমান আগবাঢ়ি গৈছেটো বা!
বা এতিয়া মোবাইলে মোবাইলে প্ৰঞ্চা মাৰিব পাৰে জানা মই এটা কথা ভাবিছো কালি মই ল'ৰা এটাক দেখিলো তে স্কেনাৰটো উলিয়াই কিউ আৰটোত মাৰি দিলে মই হৈ যাব তাৰ পিছত পইচাটো তালৈ গুচি গ'ল নহয় পইচাটো মই অ'বাহ একেবাৰে মই প্ৰথমবাৰ দেখিছো এইটো।
তাকে আজিকালি মানে কি ক'বা আৰু তুমি।
টেকন'লজি ইমানেই বাঢ়ি গ'ল আমি গমেই নাপাওঁ সিহঁতে যে এইবিলাক নতুন জেনেৰেশ্যনে তোমাৰ এইবিলাক কৰি আছে। একদম হয় নে নহয় কোৱা এইবিলাক পুৰা একদম হেৰি কৰি পেলালে একদম। চব বঢ়ি বঢ়ি কৰিব পাৰি এতিয়া কোৱাচোন এ ফ্ৰিজ, টিভি চব নিজে অন কৰিব পাৰি গৈ পেলাই।
তাকে তোমাক মই মানে কথা এটা ক'ম বিজনেছ এটা কৰিবা নিকি মোৰ লগত?
কি কোৱাচোন বিজনেছটো?
মানে মুৰ্গী বিজনেচ এটা কৰিব লাগিছিলে মোৰ লগত।
হয় নিকি মুৰ্গী। আ কিমান মান এনে প্ৰফিট হয় মুৰ্গীটোত?
প্ৰফিট তোমাৰ একমাহত পঁচিশ হাজাৰ মান পাবা মানে এটা চৰকাৰী চাকৰিয়ে ধৰাচোন চোন চৰকাৰী চাকৰি দৰমহা মানেই পাবা।
এই বা ঠিকে আছে দেখোন ন পঁচিছ হাজাৰ?
অ, অকল তুমি মুৰ্গী ব্যৱসায় কৰিয়ে যদি এটা চৰকাৰী চাকৰিৰ সমান দৰমহা পোৱা বা এটা ভাল প্ৰাইভেট কোম্পানীৰ সমান দৰমহা পোৱা তোমাক আৰু কি লাগে কোৱাচোন?
সেইটো হয় বাৰু কিন্তু এই নিজৰ বিজনেছত এটা কিন্তু ৰিস্ক থাকে।
অ।
হয় নে নহয় কোৱাচোন ৰিক্সটো মানে তোমাৰ কেনে এনেকুৱা ধৰণৰ মানে
মানে তুমি এটা বিজনেছে কৰিবা লাগে, তুমি মোৰ লগত মুৰ্গী বিজনেচ এটা কৰা। মোৰ কনটেক্ট তুমি অলপমান শুনিলে তুমি গম পাবা মোৰ বাৰে এটা চৰকাৰী চাকৰিতকৈ বেছি পইচা কমাই আছো, এতিয়া। বৰ্তমান মোৰ বিজনেছ তোমাৰ মানে হেৰি আছে মুৰ্গী আছে তোমাৰ গৰু আছে, ছাগলী আছে তোমাৰ মই কে টৰেং ৰাখো গোটেই বিয়াৰ তোমাৰ পেণ্ডেলৰ বস্তু আছে বাচন বৰ্তন চব যাই, মানে তোমাৰ এক লাখ, দেৰ লাখ টকাকে এটা, এটা কেটাৰিং ৰাখো।
বা বহুত দামী দেখোন ন।
উম। তাকে মানে মোৰ বিজনেছটো তেনেকে মানে, মোৰ বিজনেছ লছ হোৱা কোনো চান নাই। লছ হ'ব, এটা বা দুটা লছ হ'ব বাকী, বাকী তিনিটা বিজনেছ চলি যাব। দহ হাজাৰ টকা ইনভেষ্ট কৰা পাঁচ জেগাত দুহেজাৰকে কৰা দহ হাজাৰ টকা এজেগাত ইনভেষ্ট কৰিলে তোমাৰ অফো হৈ যাব পাৰে, বিজনেছৰ নিয়মেটো সেইটো।
সেইটোৱে মানে চবতে অকমান অকমান লগা, চবৰ পৰা অকমান অকমান পাবি। উম।
মুঠ পইচাটো বিলাই দিয়া চব চাইডৰ পৰা আহি থাকিব তোমাৰ।
সেইটোৱে বিজনেছটো এটা এনেকুৱা বস্তু তুমি এটাতে চব পইচা
চলি থাকিব ন।
সেইটোৱে, সেইটোৱে, সেইটোৱে। সেইটোৱে মানে ধৰ তুমি ধৰ মুৰ্গীটো খুলিলা ধৰক কেনেবাকে নচলিলে ভগৱানে নকৰক নচলিবলৈ, কিন্তু কেনেবাকে নচলিলে ধৰা তাৰপিছত, তাৰপিছত সেই তোমাৰ কেটাৰিংৰ বিজনেছটো আছে। বহুত বিজনেছ আছে ন তোমাৰ ধৰ মুৰ্গীটো নচলিলে, কেটাৰিং টো চলি গ'ল। কেটাৰিঙতে তোমাৰ লাভ উঠি গ'ল মুৰ্গীত নদী পেলাই হয় নে নহয় কোৱা?
উম। তাকে আগতে মানে আগতে আমি যেতিয়া সৰু আছিলো তোমাক এটা কথা কোৱা মানে আগতে যেতিয়া আমি সৰু আছিলো, তেতিয়া গৰমৰ বন্ধত ফুৰিবলৈ যাওঁ আজিকালি এনে আটাইতকৈ ছবতকে আজিকালি জনপ্ৰিয় এডালেই বস্তু চলি থাকে মানে সেইটো হৈছে ইউটিউব। ইউটিউবটো আজিকালি বাহ
বাহ, ইউটিউব মানে চবে ইউটিউবে চাই থাকে জানা
তুমি কিন্তু বিজনেছ এটা কিন্তু ইউটিউবৰ পৰাও কৰিব পাৰা চেনেল-তেনেল খুলি মানে। সেইটো বিভাগতো এটা মানে বহুত পইচা কমাব পাৰি।
ব্লক শ্লকে বনালো ধৰ ডেইলী ভ
মানে ধৰ অসমৰ ধৰ তুমি ডিম্পু বৰুৱাকে ধৰাচোন এনে তোমাক মই উদাহৰণ এটা দিলো মানুহটো দাম কৈ বাৰতে
অ', অ' ডিম্পুৰ পৰা বা ডিম্পু বৰুৱা বহুত ডাঙৰ ইউটিউবাৰ দেখোন জানানে নাজানা তুমি? ইউটিউবাৰ হয়। হেল্ল'! হেল্ল'?
তাকে তুমি ডিম্পু বৰুৱাৰ লগতে মানে এইবিলাক কৰিব পাৰা। মানে তাৰ পৰা চাই চাই তুমি মানে ইউটিউবৰ গেম, গেম খেলি ভাল পালে গেমিঙৰো কৰিব পাৰা।
অ' গেমিং চেমিং চব কৰিব পাৰি ইউটিউব চেনেল নিজৰ
লাভ হয় দেই, ইউটিউবৰ পৰা তুমি ভিডিঅ' চাব পাৰা পঢ়িব পাৰা, তোমাৰ কিবা নজনা কথা চাব পৰা ঘৰত বহিয়ে দেশ বিদেশৰ বাতৰি ল'ব পৰা মানে ইউটিউবৰ ওপৰত যে মানে অল্লেখ মানে কৈ কৈ তত নোপোৱা কথা মানে ইউটিউবত তুমি মানে চাব পাৰা
সেইটোৱে অ
উ মানে এটা মানে ক'ব পাৰি মানে এটা এটা কথা ক'ব পাৰি ফ্ৰীতে লাভ হোৱা এপ এটা বেনিফিট হৈ থকা এপ এটা মানে বুলি ক'ব পাৰি।
কিন্তু ইনষ্টাগ্ৰামতো পাৰি দেই ইনষ্টাগ্ৰামতো তুমি ৰিল চিল বনাই পেলাই প্ৰাক্টিচ কৰিব পাৰি।
নোৱাৰ ন তুমিতো এতিয়া ধৰ মই তুমি কথাটো তুমি ধো এতি কামাখ্যালে তুমি ধ এতিয়া ধক কেদাৰনাথ ফুৰিব যাবা।
উম
ইন্টাৰনেট খন কেনেকুৱা তুমি ইউিউবত মানে লং ভিডিঅ এটা চাবা ইনষ্টাগ্ৰামত তুমি ৰিল এটাহে পাবা ৰিলতো তোমাক কোনোবাই এনে আকাশখন ধুনীয়া লাগিল ফটো মাৰ গান এটা লগত দি দিলে তয়ে পাবা ইনষ্টাগ্ৰামত এটা কথা কব নাযাও যে ইনষ্টাগ্ৰামতটো বেয়া বুলি কব নাযাও কিন্তু চবতছে আজিতিয়ালৈকে ফেমাছ হৈ থকা বস্তু ইনষ্টাগ্ৰামে হৈ আছে বাৰু দো
এতিয়া ৰিলৰ জামানা জানা চবেই সৰু সৰু পোৱালি মানে এজেঞ্চি বিলাকে সবেই ৰিলে চায়। হয় ন ন নহয় এতিয়া ইনষ্টাগ্ৰামত তুমি ধ কালি চিনেমা এখন চালা
ভাইৰেল হৈ থাকে এপ কিন্তু ইনষ্টাগ্ৰামতকৈ ইউটিউবত মানে বেনিফিট বেছি বেছি আছে নিজৰ
প্ৰফিটটো বেছি আৰু বেনিফিটটো বেছি আৰু মানে
যদি বেনিফিট ল'ব পাৰা বেনিফিট ল'ব পাৰিব লাগিব।
সেইটো হক আৰু বেনিফিট লবই লাগিব এটো তোমাৰ ধৰ অ ধৰ আজি তুমি ভিডিঅ' এটা বনালা কালিও বনাব লাগিব তুমি সদায় থাকিব লাগি ডেডিকেটেড থাকিবই লাগিব সদায় ধৰ এদিন এড এটা এটা ভিডিঅ' বনালা। ডেইলী ব্লগে হ'ল যেনেকে সৌৰভ যোশীক চিনি পোৱা নে নোপোৱা?
চৌৰভ যোশী ব্লগ চাইছোঁ বৰুতে।
অ', এই বা ধুনীয়া আহি কিমান এতিয়া কিমান কি কি গাড়ী লৈ ঘূৰে জানা তুমি মই কওঁ। এই থাৰ এখন আছে তাৰ তাৰপিছত তোমাৰ যি যি ৱেগেন আছে। তাৰ পিছত তোমাৰ প'ৰ্চ আছে বহুত দামী দামী গাড়ী জানা সে কুতিত জাই গাড়ী ভাবা তুমি এটা ইউটিউবাৰে কমাই আছে।
তাকে।
সিহঁতৰ এতিয়া লাহে লাহে চব ফেমিলিয়ে ইউটোবাৰ বনি যাব চাবা আৰু সিঁহতে এনেও ভিউজ পায়ে আছে আৰু সিহঁতৰ বেছি প্ৰফিটো হ'ব আৰু সিহঁতৰ ফিউচাৰো টেনশন নাই হয় নে নহয় কোৱা?
তুমি বিজনেছ এটা মানে মোৰ মানে বিজনেছ এটা কৰিম বুলি ভাবি আছো মাৰ্কেটিং এটা কৰিম বুলি ভাবি আছো। মাৰ্কেটিং বিজনেছ মানে দোকান এখন খুলি ধৰ ডাঙৰ ধৰ মাৰ্কেট এখন খুলি পেলাই ধৰ তাত ধৰ এটা মানে মাৰ্কেটিং বিজনেচ এটা কৰিবলৈ মানে হেৰি কৰিব লাগিব ন তোমাৰ মোৰ মতে
ছচিয়েল মিডিয়া এটা তুমি বনাই লোৱা ছচিয়েল মিডিয়া হেণ্ডেলত এটাব চবতে বনাই লোৱা তুমি বুজিছানে। টুইটাৰত বনোৱা তাৰ পিছত তুমি ইনষ্টাগ্ৰামত বনোৱা তাৰপিছত তুমি আৰু ইউটিউবত বনোৱা এই তিনিটা হেণ্ডেলত
নাই নাই, মানে মাৰ্কেটিং এটা কৰিম বুলি ভাবি আছিলো, মানে মাৰ্কেটিংটোত মানে প্ৰথম কথা তুমি মানে যোনবিলাক তোমাৰ গ্ৰাহক আহিব, গ্ৰাহক বিলাকৰ উত্তেজন মানে, গ্ৰাহক বিলাকে মানে এক্সাইটেদ কৰিবলৈ কি কৰিব লাগিব?
এক্সাইটেড কৰিবলে হলে তুমি ভাল ভাল নতুন নতুন বস্তু আনিব লাগিব, যোনবিলাক ট্ৰেণ্ড হৈ আছে। সেইবিলাক বস্তু আনিব লাগিব, চবেই মানে ক্ৰেজ এটা হব লাগিব, বুজিছা নে নাই?
অ'।
ধৰ এই বস্তুটো মোৰ ভাল লাগিছে, এই বস্তুটো ল'বই লাগিব মই আৰু বহুত কম দামত দিছে সিহঁতে, সেই বস্তুটোৰ কোৱালিটিটোও ভাল হ'ব লাগিব আৰু সেই বস্তুতৰ দামতটোও কম হ'ব লাগিব।
তেতিয়াহে মাৰ্কেটখন ভালকে চলি থাকিব ন'?
অ', এইটো, মাৰ্কেটখন চলাব হ'লে, মানে প্ৰথমতে আমি বিশ্বাস
অলপমান মাৰ্কেটিঙৰ ওপৰত, অলপমান ইন্ত্ৰ, মাৰ্কেটিঙৰ ওপৰত অলপমান ইনট্ৰডাকশচন, এনড মাৰ্কেটিঙৰ ওপৰত অকণমান এডুকেশ্যনটো পঢ়ি লোৱাটো ভাল নেকি মোৰ মতে।
এই তুমি সেইটো পঢ়ি লোৱাা বুজিছা নে নাই? মই অকমান মানে পঢ়িছিলো যে আগতে সেইকাৰণে মই অলপমান জানো, তুমি অকণ পঢ়ি লোৱা, সেইটো পঢ়িলে মানে তুমি গম পাবা। ধৰ, মাৰ্কেটিং আৰু বিজনেচটো এনে কেনেকুৱা লাগিব, মানে কেনেকে কৰিব লাগে, বিশেষ
অ', তাকে বা মই মানে মাৰ্কেটিং এখন খুলিম বুলি ভাবি আছোঁ, আজিকালি মাৰ্কেটত বহুত লাভ হয় ন।
হয়, হয়।
তোমাৰ, তোমাৰ মংগলদৈ চাইডে তোমাৰ ভাল মাৰ্ক কেটেই নাই বিশালৰ বাদে, ভাল তাত যদি ভাল শ্বপিং মলৰ মাৰ্কেট এখন খুল দিব পাৰি, ছেভেণ্টি নাইনত এটা স্পৰ্টিং পাই, কোন নাযাব কোৱা?
অ', সেইটোৱেই, এতিয়া গৰমত বজাৰত সেইয়া এতিয়া ধৰ, তুমি মলত দুটামান এচিও লগাই দিলে, দুটামান কি? কেইটামান বেছিকেওঁ লগাব লাগিব। ধৰ, এতিয়া মললৈ মানুহে আহিবলৈ আৰু বস্তু কিনিবলৈ ভাল পাব, হয় নে নহয় কোৱা? এই গৰম খানত। এইটোৱেই আৰু, আৰু ঠাণ্ডা দিনতো মানুহ এইবিলাকত ইয়ালৈ আহিলেও এনেও মললে ভাল পায়, চবেই। ধৰ, মল এটা আৰু, মল বুলি ক'লে মানে মানুহে, এভেইলেবল থাকে কে মানে, অকণ দামী মানে, মানুহে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি থ'ব পাৰে মানে, বুজিছেনে নাই? মলত।
মানে দেখাই আৰু, মানে, ধৰি তুমি মল এটা খুলিলা, তাত ধৰ মই প মানুহখিনি গলোঁ, সৰুৰ পৰা ডাঙৰ চব যাব পাৰিব তাত। কোনো হেৰি হেৰি, এইজ ৰেষ্ট্ৰিকেত নাই, ত' তুমি নিজ যে, চবকে মানে হেৰি কৰিব, যাব পাৰিব, আৰু মানে সিহঁতে ধৰ ভিডিঅ'ও বনাই, তেতিয়া প্ৰমোচনো কৰি দিব, বুজিছে নে নাই, মলটোৰ।
অ', দামী দামী ব্ৰেণ্ড আনিব লাগিব, ধৰ তুমি এই মলটোত তুমি পুমা আনিলা, এদিডাছ আনিলা, নাইকি আনিলা, এইবিলাক ধুনীয়া ধুনীয়া ব্ৰেণ্ড আনিলা, সিহঁতে তাৰপৰা তুমি মানে বহুত প্ৰফিট পাবা, বুজিছা নে নাই?
তাকেহে।
তাৰ মলত এখন দোকানৰ দাম তোমাৰ এমাহত এক কোটি মান টকা মানে হেৰি কৰে মানে, কি কয় জানা? কি বুলি কয় জানা?
মঙ্লবাৰে অলপমান পইচা ইনভেষ্ট কৰিব লাগিব। এডুকেশ্বন লোন এটা পাইছোঁ বাৰু টুৱেন্টি ফৰ লাখছ কে দুটা পাইছোঁ তোমাৰ, তাৰে আৰু ফিফটি লাখছকে দুটা পাইছোঁ। আহি যাব দেৰ তিন দুই কোটি মানত তোমাৰ এটা মল ষ্টাৰ্টিং হৈ যায়।
উম, উম, পাৰিবা-পাৰিবা। এই ইমান নালাগে নহয়। তুমি এইটো ভালকৈ বনাই লোৱা, তাৰপিছত হেৰি কৰিব লাগিব। এ, অহ। অ' খুলিব লাগিব, খুলিব লাগিব। মইও, মইও তাত কিবা এটা দিব পাৰিলে, মইও দিম।
অ, দিবা- দিবা। দিয়া পিছে মোৰ কল এটা আহি আছে। মই তোমাক পিছত ফোন কৰি আছোঁ। হ'ব দিয়া, ধন্যবাদ কথাখিনি পতাৰ কাৰণে। ভাল লাগিল তোমাক মানে শ্বেয়াৰ
একো নাই এ মোক কেতিয়াবাতো ফোন, কেতিয়াও কেতিয়াও ফোন কৰিব পাৰিবা। ঠিক আছে, ঠিক আছে।
ঠিকে আছে।